হেল্ল'
হেল্ল' অ', কি কৰিছা? অ', কি কৰিছা?
এইয়া কি কৰিবা বিচনাতেই বহি আছো।
আচ্ছা। বাকী চাহ খালা? এ আছো আৰু।
এই চাত তাৰ মানে কি ভাত খাবই হ'ল নহয় এ ভাতে খাম আৰু অলপ পাছত চাহ নাখালো আজি।
আচ্ছা আচ্ছা। তাৰপা ঘৰত চবৰে ভাল?
ঘৰত ভাল অ', তুমিও সেই ঘৰতে নেকি?
ঘৰতে ঘৰতে।
অ',
আচলতে মোৰ হেৰি হ'ল আচলতে মোৰ কথা এটা হ'ল মই বেলেগ এজনক ফোন লগাইছিলো
অ',
ত ফোনটো মানে তোমালৈ লাগিলে।
অ, অ,
বোলো খা খবৰটো লৈ লওঁ আৰু লগতে।
অ, ভালে কৰিলা দিয়া মই মানে ভাবিছো বোলো ইয়াৰ কি হ'ল আকৌ অইন সময়ত ইনে তুমি ফোন নকৰা যে।
তাকে মই ফোন কৰিব লাগিছিলে এজনলৈ লাষ্ট নাম্বাৰ তোমাৰো আছিলে ফোন কৰি লাগি গ'ল মানে।
অ', অ', অথনি তোমাৰ ফোন অহা নাছিলে। এতিয়া আহিছে ন ফোন মোলে?
এতিয়া ফোন আহিছে অ, গৈছে।
তাকে ভাল লাগিলে ভাই মই নিজেই চক হৈ গৈছো আকৌ ফোন অহা দেখি।
অ', অ',
মানে আজি তোমাৰ কেইবাজনেও ফোন কৰিবলৈ মোলৈ চাইছিলে নহয় কিন্তু কিন্তু মোৰ ইয়াত ফোনে নোসোমাই।
হয় হয়।
এতিয়া চাগে ঠিক হ'ল কিবা চাগে দিগদাৰ হৈ আছিলে নেটৱৰ্কৰ বা কিবা।
এইটো তোমাৰ কিবা ফোনৰ প্ৰব্লেম হয় হয়।
তাকে অঁ।
চব ভাত পানী বনাইছে নাই?
উম ভাত পানী তোমাৰ এই মায়ে বনাই আছে আৰু হ'বই আৰু অলপ পাছতে।
আচ্ছা আচ্ছা।
তোমালোকৰ?
আমাৰ এই ভাত বনাইছে আৰু এই গৰম যে একদম।
অঁ গৰমটো বহুত পৰিছে।
খাবলৈ মন যোৱা নাই একদম, তাকে।
অঁ, এই পইতা ভাত খাব লাগে গৰমৰ কেইদিন পইতা ভাত খাবলে ভাল।
অঁ এতিয়া পইতা ভাতে গুটাইছো। পইতা ভাত তাপা কঁঠাল গুটি তোমাৰ পিটিকা হ'ব।
অঁ।
আৰু আলু ভাত কেৰেলা পিটিকা।
অঁ ঠিক আছে ঠিক আছে। কঠাল গুটি তোমালোকে পুৰি লৈ পিটিকা কৰা নে সিজাই লৈ পেলাই কৰা?
কঁঠাল গুটিটো পুৰিও পিটিকা কৰি খাব পাৰি সিজাইও খাব পাৰি।
অঁ, তুমি কোনটো ভাল পোৱা?
সেইটোৱে এতিয়া আজি পুৰিছো আজি পুৰিয়ে পুৰিতো ভাল লাগে।
অহ, অঁ মও সেই পুৰি খায়ে ভাল পাওঁ পিঁয়াজ তাপা জলকীয়া দি পাই। সেনেকে পিটিকা কৰি
হয় হয়, হয় আৰু এনেকে আৱ নিমখ তেল লৈ, হয় হয়।
অঁ অঁ। উমহ।
তাৰপৰা
খবৰ খাতি তোমাৰ ভালেই বাৰু দেই এইকেইদিন তোমাৰ খেতি বাতি বাকী আছে আৰু অলপমান আজৰি হ'লে তোমাৰ এ ডাঙৰ বোজা এটাৰ পৰা আজৰি হম আৱ খেতি দুদৰা আছে।
ঠিকে আছে ঠিকে আছে, খেতি খেতিত লাগি আছে ন?
খেতিত লাগি আছোঁ লাগি আছোঁ।
হয় হয়।
তাৰপিছতে খেতি এদায় হোৱাৰ পিছত দুদিনমান এনেকে ঘৰতে ৰেষ্ট লৈ তাৰপিছতে ভাবিছোঁ এনেকে খানা এটাকে খাব লাগিব। বহুত দিন খানাও
আচ্ছা আচ্ছা খানা এটা খাব পাৰি অঁ আমি বহুতদিন লগ হোৱাও নাই বহুত লগৰ কেইটা।
অঁ লগৰ কেইটাই লগ হৈ খানা এটা খাব পাৰি।
হয় হয়। খবৰ দিবা এদিন এফালে যাম ক'ৰবাত খাই আহিমগে।
অঁ অঁ, তোমালোকৰ খেতি কিমান আছে?
এতিয়াও আমাৰ তিনি বিঘা মান আছে।
অঁ তোমালোকো সেই আজৰি হৈ লোৱা, মও আজৰি হওঁ।
অঁ, অঁ তাৰপিছত ধৰি লোৱা আৰু এই এসপ্তাহৰ পিছত আৰু।
অঁ এসপ্তাহৰ পিছত ধুনীয়াকে আমি খাবগৈ পাৰিম গৰম দিন এটা চাই।
হয় হয় হয়।
অঁ তোমালোকৰ সেইফাল নদীৰ ওচৰতে খাব পাৰিম।
আমাৰ নদী অঁ এইপিনে যাব পাৰিবা। আমাৰ ঘৰৰ পৰা প্ৰায় সাত কিলোমিটাৰ মান গ'লে তুমি চেঁচা নৈ দলং পাই যাবা নদী।
অঁ।
চেঁচা নদীত খাব পাৰি তাত ধৰি ল' পৰিৱেশটো ভাল পাহাৰৰ মাজত।
পৰিৱেশটো ভাল অঁ মই শুনিছোঁ কিন্তু কি এই এইকেইদিন নিউজ এটা শুনি আছোঁ কিবা তাত ঘটনা ঘটিলে বোলে চেঁচাত।
অ' ঘটনা মানে তোমাৰ এই এক্সিডেণ্ট এটা হ'ল।
অ।
আচলতে এক্সিডেণ্ট মানে এইটো এক্সিডেণ্টে হ'ল নে নে নে পূৰ্ব পৰিকল্পিত হত্যা নে কি কৰিব ধৰিবই পৰা নাই।
তাকে নিউজত তোমাৰ কিবা এটা চেনেলেও বেলেগ বেলেগকে কৈছে কিছুমানে কৈছে এইটো হত্যাহে হৈছে এক্সিডেণ্ট নহয়।
হয় হয় মানে এনেকুৱা হ'ল বন্ধু তিনিজন গ'ল একেলগৰ।
অ।
তিনিজন পিকনিক পিকনিক খাবলৈ গ'ল এতিয়া এজন মানে তাত মৃত্যু হল কেনেকে কি হ'ল নাজানো আৰু। তেনেকে আকৌ তেওঁলোকে স্কুটিত মানে তেনেকে ডেড বডিটোকে মানে মাজত লৈ আনিছে।
অ' ষাঠি কথাকে অতিক্ৰম কৰি পেলাই গৈ এ বাঙালমাৰ থানা পাইছাগে বুলি কৈছে।
আৰু তেওঁলোকে এটা ভুল কৰিলে ধৰি লক তেওঁলোকে লোকেল থানাক প্ৰথম খবৰটো দিব লাগে কিন্তু মাজত মানে তিনি খনমান থানা পাৰ হৈ এই নিজৰ থানাত গৈ খবৰ দিছেগৈ।
অ', কিমান ডাঙৰ ল'ৰা আছিলে জানো পাই হেহেতবোৰ।
ল'ৰাকেইটা বেছি ডাঙৰ নহয় বিশ বছৰমান আমাৰ লগৰ ল'ৰা আৰু।
অ' অ' স এনে কথাটো জানিব লাগে মানে প্ৰথমতে লোকেল থানাক খবৰ দিব নহ'লে ওৱান জিৰ' জিৰ'ত কল কৰিব লাগে।
তাকে তাকে কি কবা আৰু।
এ এতিয়া কি আৰু প্ৰথমতে চাগে সিহঁতৰ ওপৰত অলপমান